হেল্ল'
অ কি কৰিছে? হেল্ল'
হেল্ল'
অ শুনিচান নাই?
হয় শুনি আছো।
কি কি কৰি আছে?
এনেই আছো আৰু বহি আছো।
আচ্ছা ভাত পানী।
খোৱা হৈ গ'ল বাৰু।
খোৱা হৈ গ'ল নেকি।
অ' কোৱা
পিছে জিমত নেদেখা হলো যে?
জিমত আজি যোৱা নাই মই আজি অলপ ভ্ৰমণত গৈছিলোঁ।
আচ্ছা ফুৰিব যোৱা হৈছ মানে।
হয় ভ্ৰমণ মানে তেজপুৰত গলো।
তেজপুৰত কিবা কামন নেকি?
হয়', এটা কামতে গৈছিলো।
অ'।
ত মানে। প্ৰথমে ভাবিলোঁ মই বাছত যাম বুলি। কিন্তু জিহে ৰ'দ।
অ তাৰ পাছত।
পিছত ভাবিলোঁ, স্কুটি লৈ লাহে লাহে যাওঁ। অ'। আহাৰ সময়তো লাহে লাহে আহি যাম নিজৰে গাড়ী থাকিব ন, বাছত গ'লেতো মিছন চাৰিআলি হ'লে।
এই ৰখাই থৈ দিয়ে, বহুত টাইম ৰখাই থৈ দিয়ে ন সেইটোৱে দিগদাৰ আৰু।
তাতে আহাৰ সময়ত ম মোটামুটি বাছত উঠি তুমি একঘণ্টামান বহিয়ে থাকিব লাগিব।
অ' সেইটো একে মই তাতে যিডাল গৰম ন বাছখনত।
হয়'আৰু তেজপুৰৰ এই জেগাটো বহুত ভিৰ থাকে না, চাৰিফালৰ পৰা ভিৰ থাকে। বাছত তুমি বহি থাকিবা গৰম লাগিব তথাপিও বাছউটো এৰি নিদিব। তাৰপিছত মানে মই লাহে লাহে স্কুটিখনেই লৈ গ'লোঁ।
গৈ আহিলে?
হয়'দুশ টকাৰ তেল ভৰালো। হৈ গ'ল অহা যোৱা মোৰ দুশ টকাত হৈ গৈছে তেলত। অলপ আছে অহাকালি জীমতো যাব পাৰিম।
যিমত লগ পাম আৰু তেনেহ'লে।
লগ পাম বাৰু তাৰপিছত মই খোৱা বোৱাটো হৈ গৈছে তোমাৰ হ'ল নে?
নাই মোৰ হোৱা নাই মোৰ অকমান দেৰি আচে তাকে দেৰিকে খাম মানে। এতিয়া এনেই বিচনাতে বাগৰি আছো। কি কৰোঁ
উম, উম, শ্ৰেষ্ঠমই মানে, দিনত তোমাক ফোন কৰিম বুলি ভাবিছিলোঁ কিন্তু পাহৰি থাকিলো।
অ'। এতিয়া তাৰপিচত ভাত কি ভাতটো কিহেদি খোৱা হ'ল?
আজি ধৰা পাপৰ, দালি আৰু আলু পিটিকা এইবিলাকেই গৰমত আৰু নেমু
নিৰামিছে খাব লাগিব মইতো পানী মইতো এই গৰম দিনত পানী ঢালা ভাতেই প্ৰেফাৰ কৰিম।
অ'। পানী ঢালা ভাতটো তুমি, ৰাতিপুৱা খাব পাৰা কিন্তু।
অ', ৰাতি ভাত খালা তিয়াই থৈ। অ', গোটেই গাটো ঠাণ্ডা কৰে অকন।
উ,
এইটোৱে ভাল।
আজি কৰবাত ফুৰিব গৈছিলা নেকি?
নাই ফুৰিব তেনেকে আজি যোৱা নাই, যিটো গৰম দিলে প্ৰথমটো ৰাতিপুৱাই যিমান গলো। তাৰপা, জিম পা আকৌ এই চাউল আনিব আছিলে, এ কণ্ট্ৰলত গলো কণ্ট্ৰলত যোৱা পাছত, এ ঘণ্টা ৰখি আছোগে মানুহজনী আহিব আহিব আহিব, তাৰছতে ওচৰতে মানে, এই বিল্ডিং এটাত মানে লগৰ কেইটা মানে কাম কৰি আছিলে তাৰপিছত ইহঁতে ফোন কৰি বোলে এনে এনেই ৰখিথকাতকৈ ইয়াল আহা বোলে কথাকে পাতোঁ।
অহ'
গৈ এঘণ্টা ৰখিলো চাৰে এঘাৰটা বজাত চাউল তাউল লৈ এই বাৰটা বজাত ঘৰৰ পাইছোঁহি।
আচ্ছা, মই মানে জিমত টোৰ আজি যাব পৰা নাই ৰাতিপুৱা মই দেৰিকে উঠিলোঁ আঠ টা মান বজাত উঠিলোঁ হা তাৰপিছত তোমাৰ অ' তেজপুৰ যাম বুলি সোনকালে বাথৰুম চাথৰুম কৰিু ফ্ৰেছ হয় কিনে গা পা ধুই ভাত খাই অ' ওলাম আৰু ধৰা তাৰপৰা দহটামান বজাত মানে জিমৰ ছাৰে ফোন কৰিলে মোলৈ। ছাৰে আঠটাতে মই যাম বুলি। মইতো মনতে নাই ছাৰকো কল কৰা নহলগৈ।
অ' ছাৰে মোক কৈ আছে ফোন মাৰি আছোঁ, ফোনটো চাইলেণ্ট কৰি থৈছে। গমো নাপাই ফোনটো ৰিচিভো নকৰে মোক কৈছে তই ফোন ক'ৰ
তাৰপিছত ছাৰক ফোন কৰি ক'লো ছাৰ মইতো পাহৰি গ'লো, মইতো এনেকে, এনেকে তেজপুৰ যাম আজি। অ', আচ্ছা, আচ্ছা, আচ্ছা ঠিক আছে, ঠিক আছে হ'ব দে যা, ভালে, ভালে আহিবি। আবেলি আহি বিনে কিমান ও চাৰ চাওঁ যদি দেৰি হয় নাহোঁ।
অ' গৈছা আবেলি গ'লা নেকি?
নাই যোৱা আহিলো মানে দেৰি হ'ল। টিউশ্যন ন আছে যে মই টিউশ্যন পঢ়াও, ছয়টা মানত পাই গলোঁ আহি মানে সোমাম বুলি ভাবিছিলোঁ, কিন্তু গৰমৰ কাৰণে নোসোমালোঁ। আৰু যিটো টাইমত মই আহি পালোঁ। ঠেলামৰা ফালে টোৰ তাতে জিমত যাওঁ মই
উম।
এইটো টাইমত বহুত ভিৰ থাকে, আৰু গৰমো অনেক বেছিকে দিছে।
বহুত এইকেইদিন মানে জিমতো অশান্তি মানে অক্সিজেনটো কমিয়ে গৈ
পিছত মই নোসোমাই কিনে আহি গ'লো। টিউচন পঢ়ালোঁ, টিউচন পঢ়াই কেনে আঠটামান বজাৰ আগতে ঘৰ পাইছোঁ, পিছত ভাবিলোঁ ইমান গৰমত আৰু আজি নাযাওঁ অহা কালিলৈ যাম ৰাতিপুৱা
কৰিছে, বেমাৰত পৰিব লাগিব নহ'লে যিটো গৰম দিছে ন'।
কিন্তু মই হয়, গৰমটো বহুত দিছে বেমাৰ আজাৰ হ'ব।
সেইটোৱে।
পিছত মই ঘৰতে অলপ এ পোচাপ মাৰি দিলোঁ আৰু। অলপ বক্সিং প্ৰেক্টিচ কৰি ল'লো, পোচাপ মাৰি দিলোঁ।
চলাই থাকিলেই হ'ল।
অলপ কৰি দিলোঁ, বাচ হৈ গ'ল আৰু, গা পা ধুই কিনে, আৰামচে খাই সিমানেই আৰু আৰামচে অলপ মানে গাটো ধোৱাৰ পিছত অলপ ভাল লাগিছে আৰু।
অ', তেজপুৰ ক'ত, ক'ত যোৱা আছিল আজি?
তেজপুৰ মই তোমাৰ মিছন চাৰিআলিৰ পৰা নগাঁও ৰোডটো যে, গৈছে।
অ'।
তাতে, তাৰ পৰা এক কিলোমিটাৰ মান আগত। তোমাৰ এ, লেফ চাইডে আই হস্পিতাল যায় যে। তাতে মোৰ বন্ধু এজন মানে শ্বিফ্ট হ'ল, তাতে ঘৰ বনালে। দুজনে মানে তোমাৰ তাতে বহুত আগতে মাটি কিনি থৈছিলে। ঘৰটো বনাই কিলে যোৱা বুধবাৰে চিফ্ট হ'ল তাতে, তাতে মানে হিই হোমিওপেথিক তোমাৰ হ'লচেল দোকানো খুলিলে। সি মানে হোমিওপেথিক হয় ডক্তৰো হয় হোমিওপেথিক।
অহ'
তাৰমানে হ'লচেলো খুলিছে। তোৰ মোক মাতি আছিলে মই বোলোঁ আজি মই বোলোঁ যাম বুলি কৈছিলোঁ তাক আজি গৈ আহিলোঁ তাত। তাৰপিছত তোমাৰ মোক কৈ আছে অলপ মাৰ্কেটিঙৰ কিবা কাম চাম কৰিবি আহ। মানুহতো মোৰ লাগিবই তুমি হ'লে ভালে হ'ব বস্তুটো মানে ট্ৰাষ্টত থাকিম মই একো অসুবিধা নহয়। মানে সি জানে মই কোনো অসুবিধা নকৰোঁ। মানে সি মানে বহুত জোৰ দি ধৰিছে এতিয়া চাওঁ বুলি কৈছোঁ তাক ৰবা মই চাই লওঁ।
ভাল
থাকিবহে লাগিব থাকি কিনে কৰিব লাগিব কৰিব গ'লে
অ' মানে তাৰ সেই ক্লিনিকত নে কি?
উ, ক্লিনিক আৰু ঘৰ মানে একেই, একদম মানে
এ, তোমাৰ ঘৰতে ক্লিনিক খুলিছে। হেলো।